হেল্ল' হেল্ল'! হেল্ল'!
হেল্ল'!
হেল্ল'!
হয়।
শুনা পাইছা?
হয় পাইছো।
অঁ অঁ কি কৰিছা?
এ এনে এতিয়া।
তোমাৰ অলপ কিবা এটা বেকগ্ৰাউণ্ড মিউজিক আহি আছে।
আচ্ছা এতিয়া ঠিকে আছে নে ভইচটো?
নাই ষ্টিল আহি আছে।
এক মিনিট হাঁ।
অঁ অঁ অঁ।
এতিয়া ভইচটো বন্ধ হৈছে ন অকমান?
অ অলপমান হৈছে বাৰু আ অঁ। কিমান গৰম পৰিছে ন?
অ এতিয়া অ এতিয়া এই জুলাই উ নাহোতেই ইমান খিনি গৰম প ৰিছে আৰুতো আছেই।
তাক তাকে। এই গৰমত মানে গা চাওঁ ইমান বেয়া লাগি যায়।
অঁ আৰু এতিয়া মষ্টলি এতিয়া চামাৰ ভেকেচনৰ টাইমত ইমান গৰমৰ কাৰণে ক'তো যাবও নোৱাৰা হৈছে।
অ সেইটোতো হয় বাৰু, এনেই স্কুল বন্ধ নেকি তোমাৰ?
অঁ এতিয়া মানে স্কুল বন্ধ হৈ আছে।
অঁ ভালে ভাল চামাৰ ব্ৰেক টো পাই যোৱা মানে? এনে তুমি কি ভাবা এনেকুৱা ইমান গৰম পৰি আছে
ইমান গৰম মানে এতিয়া যিহেতু আমাৰ চাৰাউণ্ডিঙৰ কণ্ডিচনতটো বহুত খিনি বেয়া হৈ গৈছে। আমাৰ উ উ ওচৰৰ পাক পাকচৰৰ যোনখিনি প্ৰকৃতিৰ প্ৰকৃতি এতিয়া নাই কিয়া হবলৈ ধৰিছে প্ৰদূৰ্ষণৰ পৰিমাণ টো দিনে দিনে বাঢ়ি কিনে গৈ আছে। অ প্ৰদূ্ষনৰৰ ক্ষেত্ৰত আমাৰ গোটেই কেইটা ক্ষেত্ৰতেই বহুত বেছি গৰম হৈ হয় কেনে গৈ আছে। মানুহ গছ কাটা জোনটোক দেফৰেষ্টটেচন বুলি কয়। আমি জংঘল বিলাক গছ কাটি কেনে তাতে যোন জীৱ জন্তু আছে সিহঁতৰ আমি ঘৰ বিলাকো ভাঙি কিনে আমি উম, সেই জংঘলত খব সোমাই-সোমাই কেনে গৈ আছো যোনটোৰ ফলত যি ডাঙৰ- ডাঙৰ বৰগছ। বছৰৰ পৰা বছৰ ধৰি কেনে আমাক অক্সিজেন দি আহি আছে, আমাৰ বায়ুমণ্ডলত। আমাৰ বায়ুমণ্ডলত আমাক জীয়াই তুলিবলৈ যি আমাক যোনটো নেচচাৰী গেছ যোনটো হাৱা বসা সেইবিলাকৰ পৰিমাণ কমি কেনে আমাৰ কাৰ্বন ডি অক্সাইডৰ আমাৰ পৰিমাণটো বাঢ়ি কেনে গৈ আছে। যোনটোৰ কাৰণে এই গৰমৰ নিচিনা হেৰি হৈছে আৰু আজিকালি যিহেতু চবৰ ঘৰতে এই চি ৰেফ্ৰিজৰেটৰ এয়াৰ কণ্ডিচনাৰ সেই সেইবিলাকৰ পৰা যোনটো এটা গেছ ওলাই। সেই গেছটোে আমাৰ ওজন লেয়াৰতো হলচ কৰি আছে। যোনটো কাৰণে চানৰ ইউজ ভী ৰেচ বিলাক বহুত হাই পাৱাৰ ই ভী ৰেইচ বিলাক আমাৰ আৰ্থত আহি আছে। যোনটো কাৰণে বহুতো স্কিন ডিজিজৰ লগতো মানুহে ফেচ কৰিব পাৰে।
উম, হম। সেইটো হয় বাৰু এইটো এইটো মই পাইছিলো। মানে পঢ়িছো যে ওজন লেয়াৰ ত হ'ল হৈ। যোৱা কাৰণে অ, সূৰ্যৰ গোটেই এই খিনি আহি আমাৰ ইয়াতে পৰি আছে। আৰু সেইটোদি বহুত স্কিন কে স্কিন কেনচাৰ তো
অ, স্কিন কেঞ্চাৰ সেইটো কাৰণে আজিকালি স্ক্ৰিন মানুহে সেইবিলাক ইউজ কৰা লগা হৈছে। আই আই ইনফেক। নিচি প্ৰব্লেম ক্ৰিয়েট হৈছে আজিকালি চচাইটিত।
সেইটোতো হয়। এইটো বহুত দিগদাৰী হৈ গৈছে মানে। আজিকালি মানুহবোৰে নাভাবে ইমান বেছি প্ৰদূ্ষন কৰি আছে। তাত আকৌ পানী ৰয়। সেয়া হৈ গৈছে গছ, গছ বোৰতো কাটি আছে। পানীতটো বেয়া জাবৰ-জথৰবোৰ। পেলাই দিয়ে।
হয়, পানী পানীও নাই আৰু পানীৰ প্ৰদূষণতো বহুত। খিনি আগবাঢ়ি কেনে গৈ আছে এতিয়া। অ, যিমান আমাৰ দেশত যিমান খিনি নদ নদ-নদীসমূহ আছে সকলো নদ ন নদীতে আজিকালি চাফা পানী পোৱাৰ আশংকা নাই। সেইকাৰণে চব চবতে কিবা নহয়। তাৰ জাবৰ'জোথৰ মিহলি কৰা গৈছে। যোনবিলাকৰ কাৰণত আজিকালি আমাৰ ইয়াত তে যোন যোনবিলাক ঘৰচীয়া কাম আমাৰ সদায় যোন বিলাক ঘৰচীয়া কাম সেইবিলাকৰ কাৰণে আমাৰ পানীৰ অভাৱ হৈছে। আজিকালি চহৰ, নগৰ, গাও সমূহত আজিকালি মানুহে পানী কিনি কিনি খাব লগাই কাৰণ ক মানুহে প্ৰদূষণেদি গোটেই আমাৰ যোন বিলাক ৱাটাৰ চৰ্চছ আমি জৰ পৰা আমি পানী পাওঁ সেই সেই সকলো বিলাক আজিকালি এই প্ৰদূৰ্ষণৰ কাৰণে সেই সেয়া ডাইৰেক্টলি এতিয়া ইউজ কৰিব নোৱাৰা হৈছে।
উম।
তাৰ পিছত অ মাটিৰ তলৰ পানী, যি আমি কুঁৱা, দমকল সেই এই বিলাকে দিয়ে এতিয়া আহ এই
প্ৰদুচনৰ কাৰণে কি কি কয় পলিচনৰ কাৰণে আমাৰ এতিয়া ৱাটাৰ। গ্ৰাউণ্ড ৱাটাৰ ডিপ্লিচনৰ নিচিনা আমাৰ ইয়াতে প্ৰব্লেম আহি গৈছে।
হয়। সেইটোতো হয় বাৰু এই প্ৰদূষণৰ কাৰণে গ্ৰাউড ৱাটাৰটো নোহোৱা হৈছে মাটিৰ তলত যোনটো পানী থাকে আৰু কোৱা মতে সেইটো পানী এনেও কমে আছে এতিয়া আগত আগতে বাৰু অ, এইবোৰ কি কয় পানীত জাবৰ-জোথৰ নেপেলাইছিলে বাৰু কুঁৱাৰ পৰা পানীতো ওলাইছিল। ছিলে আজিকালিতো চহৰতো কোৱা দমকল দেখাও পোৱা নাযায় সেইটোতো বেলেগে কথা। আৰু যিখিনি পানী থাকে সেইখিনি এই বিল্ডিং-চিল্ডিং কৰিলেতো সেইখিনি পানী লেতেৰায়ে হৈ যায় বাৰু।
হয় আজিকালি উ চবতে যিহেতু কংক্ৰিটৰ ইউজ কৰা হয় সেই কং। দূষিত কাৰণে। পানীতটো মাটিৰ তলত সোমাব নোৱাৰে কিন্তু ৰেইন ৱাটাৰ হয়
অ বৰষুণৰ পানীতো।
বৰষুণৰ পানীতো যাৰ কাৰণে আকৌ গ্ৰাউড ৱাট টো আকৌ টি প্লেনিছ হব পাৰে নাই সেই পানী খিনি আকৌ। আহিব পাৰা নাই
সেইটো হয় মানে আগতে এই মাজতে মানে মানুহবোৰে সেই বৰষুণৰ পানী খিনি জমা কৰি সেইখিনি ব্যয়ৱহাৰ কৰা হ'ল কিন্তু সেয়া আৰু বেছি বৰষুণ দি দিলে হতো আমাৰ ইয়াতে বানপানী। হৈ যায় সেইটোও এটা দিগদাৰিয়ে।
হয় সেইটো এটা ইয়াতে বহুত ডাঙৰ সমস্যা।
অ তো পানী খিনি জমা কৰি আকৌ পানী খিনি লেতেৰাই হয়।
লেতেৰাই হয় সেইটোৱে
নলাৰ পানী আৰু বৰষুণৰ পানী একেই।
একেই সমান হৈ যায়
যদি বহুত দিগদাৰি হৈ যায় নাই মানুহ বোৰে সেইখিনি সজাগ সতৰ্ক হব লগীয়া হৈছে আৰু এতিয়া সময়। নহলে অহা য অহা দিনলে মানে আমাৰ পানীও নাথাকিব। আমাৰ উখ লোৱা বতাহ।
উশাহ লোৱা বতাহটো হেৰি হ'ব অক্সিজেন লেভেল টো কমি। কেনে যাব কাৰ্বন ডি অক্সাইড যাৰ কাৰণে আৰু বেছি গৰমৰ আমি সন্মুখীন হব লাগিব। অহা বছৰ কেইটাত আৰু হয়তো দহ বছৰ মানৰ পিছত মানুহৰ। অক্সিজেন লেভেলটো যোনটো এতিয়া আমাৰ ইয়াতে একৈশ। শতাংশ আছে সেইটোও চাকে কমি যাব পাৰে।
সেইটোৱে। নাই নাই সেইটো বৰ দিগদাৰি হৈ গৈছে মানে আজিকালি আনকি আজিকালি দেখা পোৱা গৈছে যে। এইকেইটাটো এইকেইটাই মানুহৰ ঘৰত আজিকালি পাঁচজন মানুহ যদি এটা ঘৰত আছে পাচোত। তাৰে এখন এখন গাড়ী সেইটো যিতো বায়ু প্ৰদূ্ষণো বহুত হয়
সেইটো দি কেনে বহুত খিনি পলিউচন ওলাই আছে যোনটোৰ কাৰণে আৰু বেছি এইটো এটা আৰু এটা ফেক্টৰ হয় আজিকালি আজিকালি মানুহে এতিয়া সময় আহি গৈছে যে আমি যিমান পাৰো সিমান চাইকেল বা। ই ভি কাৰছ বিলাককে আমি চিফ্ট হব লাগে কাৰণ কিয় এতিয়া পেট্ৰলৰ গাড়ী ইমান খিনি পলিউশ্যন অলৰেডি কৰিয়েই দিছে আমাৰ বায়ুমণ্ডলটো ইমান খিনি প্ৰদূষণ কৰিয়ে দিছে। সেটো কাৰণে এতিয়া আমি যদি এতিয়া আমি সজাগ হৈ হৈ কেনে আমি যদি অ চাইকেল বা ৱাকিং ডিচটেন্স হ'লে গাড়ী ইউচ নকৰি এ। এখন গাড়ীতে সকলো বিলাকে যদি যাব পাৰো যিমান খিনি পাৰো সিমান খিনি। আমি ইউজছ খিনি আমি কমাই দিব পাৰো। তেতিয়াহ'লে আমাৰ প্ৰদূৰ্ষনৰৰ ফালৰ পৰাও বহুত খিনি সহায় হব সেই গাড়ীৰ গাড়ীৰ পৰা ওলোৱা যোনখিনি প্ৰদূৰষণ হয় সেইখিনি দিও আমাৰ প্ৰদূষণ দূন আমাৰ বায়ুমণ্ডলটো অকমান চাফা হবলে সহায় হব।
সেইটো হয় বাৰু আৰু তাকেতো কৈছো মানুহবোৰ সজাগ সতৰ্ক হব লাগিব যে কোনখিনি কৰিলে প্ৰদূ্ষন বেছি বাঢ়ি আছে কোনখিনি কৰিলে কমি আছে। খিনি জানা জনা শুনা হ'ব লাগিব আৰু আজিকালি মানুহবোৰে জানে জানি শুনি মানুহ বোৰে ভুল কাম বোৰ কৰে মানে।
হয়।
এতিয়া অলপ বেছি মানে দেখাব গ'লে কি মোৰ ঘৰত চাৰি পাঁচখন গাড়ী আছে মই বেছি ধনী হয় বা। কিবা কিবি সেইবোৰ দেখুৱাৰ। অ বিনিময়ত মানে আমাৰ এই আশে পাশে থকা ইহঁতৰ কষ্ট হৈ আছে।
হয় হয়।
আৰু গছ গছনি কাটি। লেততো আমি আমাৰতো আমাৰতো উশাহ লোৱাৰ সেইটোতো দিগদাৰীটো দিয়ে আছে। লগতে এই যোনখিনি চৰাই চিৰি গুটি আছে স জন্তু জীৱ জন্তু খিনি আছে সিহত। ঘৰ নোহোৱা হৈছে ততে তাৰপিছত আমাৰ চহৰলৈ আহি পায় এতিয়া মানুহে যে এই হাতীতটো আহি গৈছে ঘৰৰ ভিতৰত কিবা হৈছে কিন্তু তোমালোকে যদি গছ গছনি সিহঁতৰ ঘৰ খিনি কাটি আছ সিহঁতৰ ঘৰত সোমাই আছে সিহতেতো তোমাৰ ঘৰত সোমাবইে।
হয় হয় সেইটোৱে কথাটো এতিয়া।
সেইটোৱে আৰু বাকী এনেই কি ভাবা কি কৰিব লাগে জিকে এইটো কমাব পাৰি?
আমি এতিয়া এই প্ৰদূ্ষনৰ কাৰণে আমি প্ৰথম আমি যিমান খিনি পাৰো আমি সেই গছ গছনি আমি এতিয়া ৰুব লাগে আমি এতিয়া চাৰিওফালে অকমান ঘুৰিব এনভাইৰনমেন্টটো আনিব কাৰণে আমি এটা চেষ্টা কৰিব লাগে। যিমান পাৰো আমি এতিয়া চাইকেল বা কিবা যেনেকে অ খোজকাঢ়ি। কেনে যেতিয়া আমাৰ ধৰা এটা ৱাকিং ডিন্ঞ্চ হয় তেতিয়া হ'লে আমি খোজ কাঢ়িব লাগে নহবা চাইকেল ইউজ কৰিব লাগে, নহবা আমি অ ইভি ৱেকেলছ যোন বিলাগ এ নতুনকে আহিছে যোনবিলাক বিদ্যুতৰ সহায়ত চলে সেইবিলাক আমি ইয়াতে আনিব লাগে সেই সেইবিলাকে য যদি আমি আমি যদি আমাৰ যদি সদায় অ কাম কাৰ্যকামত যদি আমি সেইবিলাকৰ আমি ব্যৱহাৰ কৰো তেতিয়াহলে প্ৰদূ্ষনটো কমিব কাৰণে সহায় হব। তাৰপিছত আমাৰ ওচৰৰ যোনবিলাক নদ নদী আছে সেই সেইবিলাকক আমি নিজে আমি পৰিষ্কাৰ কৰি লাগিব আমি যোনবিলাক
উ
ৱেষ্ট মেটেৰিয়েল এৰ সেয়া চব পাৰিলে দুবাৰ মান ফিল্টাৰ কৰি কেনে। তাৰ পিছত সেইবিলাক আমি যদি তাতে যদি আমি হেৰি কৰো আমি যদি ডিচপ'জ কৰো। তেতিয়াহলে নদ নদীসমূহো অকমান চাফা হৈ থাকিব যাৰ কাৰণ আমাৰ মেনট যোনটো এতিয়া পানীৰ সমস্যা হৈছে সেই সমস্যাটো কমিব।
বাৰু ঠিক কথা কৈছা পানীৰ সমস্যাটো হোৱাতো বহুত ডাঙৰ কথা হৈয়ে গৈছে আৰু এইবোৰ কৰিলে। মানুহ খিনিয়ে জানি শুনিও মানে সেয়া ভুলতো কৰে সেইটো দিৰ্দাৰিত হৈছে। এতিয়া ব এনেকুৱাতো নহয় যে আমি এতিয়া নাজানো পানী আমি জমা কেনেকে ৰাখি থাকিব লাগে বা আমি যে পানীত যে জাবৰ জোথৰ পেলাব নালাগে এইবোৰ আমি নিশ্চয় জানো চবে জানো। সেইবোৰ এইবোৰ আমি সৰুৰ পৰা আমাক শিকোৱাইে যায়। কিন্তু তথাপিও যাই শুনি পিনে মানুহবোৰে পেলাইে দিয়ে জাবৰ জোথৰ খিনি বা এই দাঙৰ ডাঙৰ কম্পেনী চম্পেনীৰ পৰাও জাব জথৰ খিনি আহি পি পানীত পৰিব যদি আসে পাশে ক'ৰবাত পানী আছে।
হয় হয়।
বেয়া কথা হয় বাৰু ঠিক আছে দিয়া পিছত কথা পাতিম দিয়া।
অ দিয়া ঠিক আছে।